এ অলপ ৰেডি হৈ আছোঁ, ফুৰিবলে ওলাম বুলি ভাবিছো।
অ', হয় নেকি? ক'ত যাবা পিছে? মই এনেই আছো।
অ', অলপ মানে ফেঞ্চি ফালে ওলাই যাওঁ, তাৰপিছত ৰাস্তাত কিবা খাই আহিম বুলি ভাবিছোঁ আৰু।
অ', অ', ফেঞ্চিত তুমি কিবা কাপোৰ কিনিবলৈ যোৱা নেকি?
অ', এই ফুৰিব গৈ আছো যে। এ বন্ধ দিবই নহয় এতিয়া কলেজ গম পোৱাই, আমাৰতো আমাৰ মোৰ বাৰু এক্সাম আজি চেচ হৈছে।
উম।
সেইকাৰণে ভাবিলো অকণমান ওলাই গৈ পেলাই কাপোৰ কানিয়ে কিনি আনো।
অ অ ময়ো যাব লাগিছিল পিছে জুলাই মাহটো আহিলে। অ। বন্ধ বন্ধ পালে ফুৰিব গ'লো হয় মানে বন্ধু বান্ধৱীৰ লগত। মানে ময়ো যাব লাগিছিল বাৰু।
যাব পাৰা এনে।
অ পিছে তুমি কি কি কিনিলা আজি?
মানে মই আজি এতিয়া গৈহে আছো কিনিবলৈ।
অ গৈ আছা নেকি?
অ মই গৈ আছো, তুমি যদি যাবা তেতিয়াহ'লে ওলোৱা একেলগে আমি গৈ আহো আহ ফুৰিবও যাব পাৰিম একেলগে।
অ অ ৰ ৰ'বা তেতিয়াহ'লে মই যাব পাৰি। এনে তুমি উম ক'ত যাম বুলি ভাবিছা?
মই দাৰ্জিলিং যাম বুলি ভাবিছো।
অ অ গৰমৰ বন্ধত এতিয়া ঠাণ্ডা ঠাই যোৱায়েই ভাল মানে। ময়ো তেনেক কে ভাবিছো যে শ্বিলঙতে যাওঁ নেকি মানে ওচৰ জাগাও হয় ইয়াৰ পৰা। তোমাৰ তাৰপিছত আৰু বন্ধু বৰ্গৰ সৈতেও যাম যিহেতু অলপমান ধৰা বাজেটটোও মানে মিলাই কিনে যাব লাগিবতো সেইকাৰণে ভাবিছো সেনেকুৱা শ্বিলং বা তেনেকুৱা ধৰণৰ ঠাইতে যাওঁ।
অ ঠিকে আছে ভালে ভাবিছা তুমি।
উম।
আৰু এনে তুমি অ অ ক'ত ক'ত ফুৰি পাইছা এতিয়ালৈকে?
এতিয়ালৈকে তোমাৰ মই হেৰিত গৈছিলো অ উওৰা খণ্ডত গৈছিলো তোমাৰ। ঠাণ্ডা দিনত তাৰপিছত তোমাৰ তাৰে পাহাৰবোৰত মানে ভাল লাগিছিল ধৰা আৰু বন্ধু বৰ্গৰ সৈতে গৈছিলো যিহেতু বহুতখিনি মেমৰিজ আছে এতিয়াও। তাৰপিছত তোমাৰ মোৰ আৰু এটা জেগাত ভাল লাগিছিল মানে
অ
ক্লাছ টেনত গোটেইবোৰ মানে বন্ধু বান্ধৱী আমি লগ হৈ কেনে হেৰিত গৈছিলো একলেণ্ডত গৈছিলো সেই জাগাটোত মানে বহুত ভাল বহুত বেছি ভাল লাগিছে আৰু বহুতখিনি ধৰা স্মৃতি জড়িত হৈ আছে যিহেতু আমি লাষ্টবাৰৰ কাৰণে বন্ধু বান্ধৱীবোৰ লগ হৈ গৈছিলো সেইকাৰণে মানে সেই জাগাটো মানে বৰকৈ মনত পৰে আৰু।
অ নাই
এনে তুমি ক'ত ক'ত গৈছিলা?
মই সেই মেঘালয়তে গৈয়ে থাকে নাগালেণ্ড গৈছো গৈছো। হেল্ল' হেল্ল হেল্ল শুনিছা নে? হাল্ল